অ', কোৱা।
হেল্ল'!
অ', শুনিছানে?
অলপ টাইম ৱ্যাইত কৰা মাতটো আহিব।
অ', শুনিছানে এতিয়া?
হেল্ল'!
অ', শুনা নাই নিকি তুমি? হেল্ল'!
তোমাৰ এপটো আপলোড আছেতো মানে আপডেট আছেতো?
অ', আছে, আছে, আছে। শুনি পাইছা নে তুমি এতিয়া? হেল্ল' অঁ শুনিছানে নাই?
উম উ উম উ। হয়
হেল্ল' শুনি আছা নে নাই অ?
হেল্ল'
অ শুনিছানে নাই?
অলপ টাইম লাগিব বস্তুটো ক্লিয়াৰ হ'বলৈ। কিবা কিবি কৈ থাকা। খানা গুৱাহাটী চিটি।
কি কৰি আছা তুমি?
চব মনঞ্চুৰণ চুপ তুন্দৰী।
হেল্ল'
আজি বহুত গৰম দেই গুৱাহাটীত। ৰ'ডটো বহুত ওলাইছে।
তাকেটো।
উ
ভাত খালা নে তুমি পিছত?
হেল্ল' শুনা পাইচা?
অঁ', শুনি আছোঁ মই।
কেতিয়াবা নেটৱৰ্ক প্রব্লেম হয় বাৰু থিক হৈ যাব আৰু।
অঁ', ঠিক হয় যদিতো কথা নাই বাৰু। এপটোতে কিবা প্ৰব্লেম হৈ আছে, আজি খানা ভালেই।
চব ঠিকে থাকে আছিলে?
অঁ। আজি খানা আমাৰ ঘৰত ক'ব গ'লে
ঠাণ্ডা দিনত সদায় কি আছিল আমাৰ অসমীয়া এসাঁজ আছিল নহয়।
কি? অঁ', পইতা ভাত তুমি তোমাৰ ভাল লাগে নে নাই পঁইতা ভাত?
আটাইতকৈ প্ৰিয় খাদ্য আমাৰ ষ্টেটৰ কাৰণে।
মোৰ বহুত ভাল লাগে খাই অ', হয়।
কিন্তু মই বাৰু আলু চিপছ ভাল পাওঁ।
হয় নেকি?
আলু চিপছ তন্দুৰী এণ্ড কুৰৰ্মা।
আচ্ছা।
বুজি পাইছা?
উম পাইছো, মই মই কি মোৰ কি ভাল লাগে জানা? ভাত ভাত আৰু মাছ।
আলু পিটিকা মাছৰ পিটিকা
অঁ', এইবোৰতো বহুত ভাল লাগে তুমি কঁঠাল গুটিৰ পিটিকা খাই পাইছানে?
নাই মই চাইছিলো তন্দুৰী আৰু নান চাই আছিলো।
সেই ভাল লাগে নেকি বহুত?
আজি গৰম আছে ন গৰম দিনত মানুহে খাই নহয় আলু পিটিকা।
উম খায় দালি ভাত ভাল লাগে কিন্তু খাই কিনে মোৰ।
বইল ভাত বইল ভাতত অলপ তেল দি মিঠাতেল দি আৰু হৈ গ'ল আৰু।
তুমি ভাত খালে নে নাই এতিয়া? অ'।
পইতা ভাত আটাইতকৈ পপুলাৰ।
আমাৰ ইয়াৰে
বুজি পাইছা?
অ', পাইছোঁ পাইছোঁ মোৰো ভাল লাগে পঁইতা ভাত। পঁইতা ভাত তই তই দৈৰ লগত ভাত দৈ গাখীৰ তেনে
আজি স্নেকত কি খাবা বাকী?
আজি ইভিনিং স্নেকত মই খাম বুলি ভাবিছোঁ কে'ক আৰু পেটিছ।
ঠাণ্ডা আহিছে ঠাণ্ডা এই যি গৰম দিছে গৰম দিনত তুমি বেলেগ খাবও নোৱাৰা। মানে এনেকুৱা এনেকুৱা চিটুৱেচন তুমি খাব লাগিব দালি, আলু ভাজি আৰু আমাৰ ফেভাৰেট খানা
মোৰো ভাল লাগে কিন
মাছ মাংস বাদ দিব লাগিব।
মাছ মাংস বাদ দিব লাগিব এতিয়া যি গৰম দিছে। হাঁহৰ মাংস এইবো এইবোৰ মাংসটোতো এক
বাকী ফেভাৰেট বস্তুত কি কি পৰে খানাত?
ধৰি লোৱা আ কি বুলি কওঁ মাংস ভাল লাগে মোক খাই কিনে ভাত, মাংস তেনেকে তাইছত এ, বিৰিয়ানি খাই বহুত ভাল পাওঁ মই তাৰ লগত আ
আ
গৰৈ মাছৰ পিটিকা, নেমু আচাৰ হৈ গ'ল হয়। এইখিনি হৈ গ'লি আৰু হৈ গ'ল হয়।
অ', আৰু বেলেগ নালাগে আমাক। নালাগে অ', এইটোৱেইটো মইও ভালপাওঁ কিন্তু দেই খাই পেলাই এ বোৰ বহুত ভাল লাগে মোৰ খাই আ, অ'। ভাল লাগে বহুত টেষ্টি
মোৰো ফেভাৰেট হয় কিন্তু আজিকালি বিৰিয়ানিও যতে ত অপেন কৰি দিছে না চবতে
অ', নালাগে এই কিছুমান ঠাইত একদম ভাল নালাগে খাই
ইভিনিং স্নেকত কি খোৱা?
ইভিনিং স্নেকত খাওঁ কেক, পেটিছ
উম আজিকালি ধই আজিকালি কিছুমান ভালকে হয় কিছুমানত মদপী নহয় মমৌত ম'ম' চুপ মোৰ বেষ্টেচ চুপ
মই ময়ো ভাল পাওঁ কিন্তু দেই চুপ খাই তাৰপিছত আৰু খাওঁ মই অহ
গৰম দিন ত আৰু ঠাণ্ডা দিন চুপ খাই ভাল লাগে গৰম দিনত ইমান চামৰত ইমান এটা হেৰি নাই এইটো উইণ্টাৰত মজা আছে।
উম মোৰো ভাল লাগে কিন্তু বহুত খাই
তোৰ ভাল পাও
আচ্ছা হ হ মই আচ্ছা আচ্ছা পাস্তাটো মোৰ ঘৰত বনায়ে থাকে টেষ্টি লাগে কিন্তু খাই মাই পাষ্টা বহুত টেষ্টি
আজিকালি বেছিভাগ আমাৰ আমাৰ গুৱাহাটী মানে আমাৰ ষ্টেটৰ মানুহবোৰ চিডেণ্টলি তোমাৰ চেভেণ্টি পাৰচেণ্টো মমই ভাল পায়।
অঁ জানো মই এইটো কথা মই মই নিজে ম'ম' ভাল পাওঁ
হয় তোমাৰ
খাওঁ বহুত ভাল লাগে।
মই মইটো প্ৰায় চাগে উইকেণ্ডত ফাইভ ডেজ মান চাগে ম'ম' খাওৱে
মই মই মই
ব্ৰাউন ব্ৰাউন কুলফি কফিটোতো বেবাৰজে হ'ব আৰু কুল কফি উইথ আইচক্ৰীম বেষ্ট আৰু
কফিটোতো মই ঘৰত বনায়ে খাওঁ।
কুলকফিটো ভাল হয় উই আইচক্ৰীম ভাল হয় গৰম দিনত খাব লাগে। আৰু এটা কি আছিল কুলফি কুলফি এটা টাইমত কি কুলফি খাইছিলোঁ বা
কুলফি বহুত খাওঁ এতিয়া ময়ো খাওঁ এতিয়া বহুত খাওঁ
উম গৰম দিনত আইচক্ৰিম কুলফি ফেভাৰেট আৰু
অফ
দৈ চিৰা দৈ চিৰা খোৱা নাই নাই দৈ চিৰা চিয়াতটো খাবই লাগিব আৰু আমাৰ দৈ চিয়া নাখালে কোনে খাব আৰু কূলফিটো আ কূলফিটো বহুত টেষ্ট হয় যিটো ৰিয়েল হয় আজিকালিতো কিছু দবলিকেল ও ওলাই সেইকেইটা বাৰু খাব নালাগে
তাৰপিছত ফালুদা ফালুদাও বহুত টেষ্টি লাগে মোৰ
শালোদা য়ছ শালুদা ভালক
বহুত বহুত টেষ্টি হয়
আহি গৈছে তাৰ পিছত আহি গৈছে কি আহিছে দুইৰ নিচিনা আৰু এটা আহিছে কি উম
বা
গৰম দিনৰ কাৰণে খালদ ভাল
ভাল ভাল বহুত ভাল তুমি লছী।
অ লাছী ইয়েছ ইয়েছ আ মই পাহৰি গৈছো লাছী লাছী ভাল হয়।
এয়েচ সেইটো বহুত টেষ্টি লাগে মোৰ এইটো ফেবেৰেট হয়। খাব লাগে।
আজিৰ দিনত নাখালে আৰু কেনেকে হ'ব।
নাৰিকলৰ পানীটোতো মাষ্ট লাগিবই তোমাক।
নাৰিকলৰ পানীৰ দামতটো অলপ বেছি হৈ গৈছে গুৱাহাটীত আগতে ফিফটি আছিলে। আজি কালি এইটি নাইনটি আজিকালি কৰ্ণাটক কৰ্নাটকৰ পৰা ছাপ্লাই হয় নেকি? আমাৰ ইয়াৰ নাৰিকল খিনি বেছি ভাল নৰ্থ ইষ্টৰ।
অ ইয়াতাত ইয়াতাত টেষ্টিয়ে টেষ্টিয়ে হয় মিঠ মিঠা ভাল লাগে আৰু। আচ্ছা। তাৰপাছত আৰু আৰু এটা আৰু এটা কুঁহিয়াৰ জুঁচ।
খাই থাকিব লাগিব গৰম দিন তোমাৰ বহুত কিবা কিবি ভাবি চিন্তি খাই থাকিব লাগিব উপায় নাই আৰু। নহলে।
উপায় নাই সেইটোৱেই তো।
অ কুঁহিয়াৰ জুজটোতো ভাল হয় পেট চাফা হৈ যায়।
বহুত বহুত বেছি।
পু পুদিনা নেমু কুহিয়াৰ ৰস। আজিকালি কুঁহিয়াৰ ৰসৰ নতুন ই আহিছে ন মেছিনবোৰ। ভাল আৰু হাইজেনিক হয়।
হাইজেনিক হয় উম। আগৰ নিচিনা নহয় এতিয়া এতিয়া বহুত ভালকে বনাই বস্তুবোৰ উঠাব নালাগে।
সেইটো হয় বাৰু। উম।
খাই থাকিব লাগিব গৰম দিনত আৰু নাখালে হ'বনে আৰু।
অঁ।
এনেকে খাই থাকিবা তেতিয়া কাম হ'ব।
অঁ সেইটোৱেই।
ঠিক আছে?
উম তাকে।
তেতিয়া হেল্ডি থকা যাব আৰু, ছামাৰ ভেকেচন যিহেতু।
উম ছামাৰ ভেকেশন পৰিলেই আমাৰো, ঠিক আছে দিয়া।
ৰাখিছো আৰু।
অঁ ঠিক আছে।
ঠিক আছে বাই।
অঁ অঁ বাই বাই।